মই শুনিছো, তই শুনিছ নে নাই?
অ', এতিয়া শুনিছো শুনিছো, কি কৰি আছ?
মই, নখ কাটি আছো, ইমান নখ কেতা বাঢ়িছে, তই কি কৰি আছ?
মই, মাহ ভাগৰ মোৰৰ ওকণি কেটা চাবলৈ লৈছিলোঁ।
আহ, ইমান গৰম ৰাম।
এ বহুত গৰম আজি, বহুত গৰম পৰিছে আৰু।
তাকে, সেইদিনাখন এই সেইদিনাখন মানে কালি এনেকে আইচক্ৰীমৰ আহিছিলে আজি আকৌ নাই।
তোমাৰ আইচকিম খাইছ নে?
নাই খোৱা।
গম পালো আৰু, তই খাইছ নে নাই, ইমান গা বেয়া ত' যে আইচক্ৰীম খাবলৈ নেৰিছ।
এই ইমান গৰমটোলৈ চাই পেলাই ক' আকৌ কিমান গৰমত কি খাম নহ'লে।
নহ সেই, সেইটো হয় বা চৰবত বনাই খাব পাৰচোন নেমু চৰবত।
অ', নেমু কেইটা এই বেচিবলে লাগিব পায় ঘৰত নাখাওঁ।
উম, মূৰতো বেয়া হোৱাৰ কথা নকবি আৰু পায়।
তোৰ মাহঁত আছে নে নাই ঘৰত?
আছে আছে, হে মা হেৰি ঘূৰা মাথাতো খজুৱাইছে বুলি কৈছে, তাকে বোলো হেৰি অথনিৰ পৰা কৈ আছে চা চা বুলি, তাকে চাব লৈছো সেইটো সময়তে তই ফোন কৰিছ।
অ', তই হেৰি চা ময়ে ফোন লগাইছো বাৰু তোৰ ভাগৰ মিচ কল এটা পাইছিলোঁ।
অ', মই এই এনেই ফোন কৰিছিলো অথনি বোলো খবৰ খাতি এটা লওঁ।
অ', অ', তোমাৰ ভাত, ভাত পানী খোৱা বোৱা হ'ল নে কিনো।
মাহঁতে এই খাইছে, মই অকমান পাছত খাম।
এই গৰমখনত যে ভাতবোৰ খাবলে মন নোযোৱা হ'ল অ'।
নাখালেও নহয় নহয়, মই যে একদম খীণাই গৈছো গম পাইছ নাই, তোৰ ৰাতিপুৱা সময় জিম গৈছো আকৌ আবেলি সময়ত অ', ৰাতিপুৱা সময়ত দৌৰিবলৈ গৈছো, আবেলি সময়ত জিমলৈ গৈছো।
অ', তোৰ বাৰু সেইটো হৈছে বাৰু সঁচা।
পুৰা খীণাই গৈছো আকৌ।
অ', সৌকাৰণে এই খোৱা বোৱাটো ভালকে বজাই ৰাখিব লাগে আৰু, নহ'লে দিগদাৰ আছে মোৰ।
অ', সেইটো হয় বাৰু।
এই তোৰ ভাগৰ নেটৱৰ্কতো অকমান খেলি মেলি হৈছে নেকি, লৰচৰ হৈছে।
শুনিছনে নাই বাৰু?
অকনমান ফাটি ফাটি আহিছে, এনে শুনি আছো বাৰু।
অ', নহয় হেৰি হৈছে অ' আজিকালি নেটৱৰ্কতো বৰ প্ৰব্লেম দিয়ে। ঘৰত নেটৱৰ্কটো
অ
ঘৰে মানে কি হয় গম পাৱ নাই মই তা মানে কি হয় তাত থাকিলে নেটৱৰ্কটো মানে তাৰ লগত এডজাষ্ট হৈ যায় যে
অ
তাৰ পা মানে ঘৰলে আহিলে অকমান নেটৱৰ্কটো খেলি মেলি দি দিয়ে।
অ তেনেকুৱা হয় মোৰো এতিয়া এনেকুৱা হৈছে মানে ৱাইফাইটো লৈ লৈ ভাল নেটৱৰ্কত চলা হৈ গ'ল মানে মোবাইল কেইটা অ টানিব নোৱাৰা হ'ল।
অঁ তই কি ৱাইফাই বহালি নিকি।
অ ৱাইফাইটো বহোৱা তিনিমাহ হ'ল
অ তই ৱাইফাই বহালি
শুনিছ নাই।
অ শুনি আছো শুনি আছো কিমান দূৰলে কিম কিমান দূৰৰ লেকে টানে।
এই তোৰ আমাৰ ঘৰৰ পৰা এই পুলটো গুৰিলৈকে তানে আৰু।
অঁ
এই মাজতে কম্পিউটাৰ কাম এটা কৰি আছিলো কচিং চেণ্টাৰ এটাত।
অঁ
তেতিয়া মানে তোৰ বহুৱাই লৈছিলো এ এ লাগেই নহলে ৱাইফাইটো নহলে কৰিব নোৱাৰি তাৰ পিছতে আকৌ ঘৰ ঘৰতে থাকি কৰিছো যেতিয়া নেট টোতো ভালকে লাগিবই।
অঁ অঁ সেইটো হয় বাৰু
তেতিয়াই বহুৱাই লোৱা এতিয়া চলাই আছো আৰু তেনেকে চলি আছে।
উম উম ৰচোন কিমা কিমান পইচা
প্ৰথমতে দুহেজাৰ টকা এটা গল
এই দুহেজাৰ টকাটোত তোৰ তিনিমাহলে ৰিচাৰ্জ পাই যায় আৰু
অ হয়নি
শুনিছ নে নাই।
শুনি আছো শুনি আছো মই।
অ সেই দুহেজাৰ টকাটোত তিনি মাহলে ৰিচাৰ্জ হৈ যায়। তিনিমাহ হলে ভ ভৰাব নালাগে। তাৰ পিছত মাহে মাহে ছশ ত্ৰিশ টকাকে ভৰাব লাগে।
তাৰমানে তহতি মাহে মাহে ভৰাই থাকিব লাগে ৰিচাৰ্জ মানে
অ মাহে মাহে ভাব লাগে আউ ৱাইফাইটো থাকিলে যেনিবা টিভি ৰিচাৰ্জ ভৰাব নালাগে।
কেলে
তোৰ ৱাইফাইটোৰ লগতে ছেটটপ বক্স এটা পায় সেইটো কানেক্ট হৈ থাকে ৱাইফাইৰ লগত সেই দুটা চলি থাকে।
সেইটো কথা। তাৰ পা মানে তোৰ হেৰি এইটো কি বুলি কয় এতিয়া মান এতিয়া মানে তই মানে তোৰ দ শুনছোন মানে কি নো।
হা
তই ৰিচাৰ্ছ নকৰিলেও চলি যায় নে কি?
ফোনৰ ৰিচাৰ্জ
অ ফোন ৰিচাৰ্জ
ফোনৰ ৰিচাৰ্জ মানে মোৰ দুটা চিম আছে নহয় তাৰে এটা চিম। মাহঁতৰ সেই তাকে যেনিবা সেইটোত যেনিবা ৰিচাৰ্জ কৰিব আগৰ পৰাই নালাগে। বাকী। মোৰ ভাগৰ যোনটো ৰিচাৰ্জ কৰিব লাগে সেইটোত মই তিনিমাহৰ মূৰে মূৰে ৰিচাৰ্চ। ভৰাও আও আৰু চি চিমতটো বন্ধ হৈ নোযোৱাকে ৰাখিলেই হ'ল।
সেইটোৱে। নহ আজিকালি মানে কি হয় তোৰ ম'বাইল চাৰ্জ
অ সেই জিওত। তোৰ ৰিচাৰ্ছটো নাথাকিলো ইনকামিং দি থাকে যে বাও মেছেজটো। ও সোমাই অ টি পিও আহে গতিকে ইমান অসুবিধা নহয়।
অ' সেইটয়ে। আৰু জিঅ' মানে তোৰ ধৰি ল' ইনকামিংটো নাকাতে এয়াৰটেল এইবোৰেহে ইনকামিংটো কাটে গম পাৱ নে?
অ' সেইটোৱে সেই কাৰণে ভাল হৈছে জিঅ' চিমটো মোৰ আছে যে।
অ' সেইটো এতিয়া মোৰ ভাগৰ কি হয় মই আগতে এই ঘৰ ফৈনটো ইটো ফোন নলওঁ তেনে মানে মই দু খন চিম চলাই আছিলোঁ।
অ।
তাৰপিছত মানে তেতিয়া মই হেৰি এইটো কি বুলি কয় তেতিয়া মানে এখনত যদি এইটো এইটো মাহৰ ৰি
অ' তেনেকে মিলাই মিলি কৰ মানে।
ব্লক কৰি থৈ দিব পাৰি নহয় ব্লক কৰি থৈ দিবি আকৌ। হেল্ল'। অ' শুনি আছো মই।
অ' নহয় তেহেতি বুলি এটা নাম্বাৰহে ত‌ই ধৰি ল' দুটা তিনিটা ব্লক কৰিবি তেহেঁতিতো ঢেৰ নাম্বাৰ পা ফোন কৰে।
হয় বাৰু।
সেইটোৱেই। আও আৰু মানে কি হয় এই মই মানে কি কৰি দিছিলো এবাৰ গম পোৱা নাই জাংকল যিবোৰ যে আহে যে জাংকল কলবোৰ মানে মই স্পেম বুলি হেৰি কৰি লৈ মেলি মানে ফোন নহা কৰি দিছিলোঁ। তাৰপা, তাৰপা মানে সেই তোৰ মানে বেলেগে যদি লগৰে কোনবাই যদি ফোন কৰে নহয় চিম নাথাকিলে নাম্বাৰাবোৰ মোলে ফোন নাহে মিছ কল এটাহে ওলাই থাকে মানে চাবলৈ গ'লে। হেল্ল'? হেল্ল'?